উম
আহ কি কৰিছে শুনিছো শুনিছো
অ এয়া ভাতকেইটা খাই পেলাই। মই বোলো অক বহিছো ত
ময়ো এই ভাত কেইটা খালো খাই উঠিছো ভাত কিহে খালে।
ভাত এয়া হেৰি বনালো আজি দালিকে বনালো ৰব দালি অলপ বইল- এই অমলেট
হয়
কেৰেলা দাইলত দিলু
অ কেৰেলা খাই নি ভাত কেৰেলা নে তিতাকেৰেলা
ভাত কেৰেলা ভাত কেৰেলা এ সেই তিতা কেৰেলা তাৰ তোমাক খাবলৈও ভাল নাপাওঁ আৰু হেৰি মানুহজনে খায় বাৰু
অ মানুহজনে খাবও লাগে চুগাৰ থাকিলে তিতা কেেৰেলা খোৱাতো ভাল সিদিনাখনখন বজাৰৰ তপ আম তিতা কেৰেল আনিলেধা কেজি
নাই যোৱা সপ্তাহত আনিছিল দিয়ক।
অ নহয় আমাৰ আধা কেজি আনিলে। আপুনি বিশ্বাস- ধৰক আধা কেজি মই বাৰু কালি কেইটামান ভাজিছিলোঁ তাৰ আধা খিনিয়ে এতিয়া কেইটামান আছে মানে ধৰক আধা খিনিয়ে পোক থকা ভিতৰতো বাহিৰতো বহুত ন দে প ভিতৰতো গোটেই বগা বগা পোক থকা
আচ্ছা বগা বগা পোক ন আচ্ছা ৰব সৰু যাত টো নেকি বাৰু নে ডাঙৰ জাতটো
সৰু জাত
এ ৰব এতিয়া সৰু এই ওচৰতে মানুহ কি আছে মানে গছ ডালত বিলাক লাগে সৰু সৰু
এতি মোক দেখুৱাই দিছে সেইদিনাখন ইমান খিনি ইমান খিনি জানে নে নিম ছিঙি কৈছে ভিতৰত গোটেই পোক বাৰটা মান কাটি ললে তিনিটামান ভাল ওলাই
অ সেইটোয়ে হৈছে নহ আগতে আনো আগতে আমাৰ চব ভালেই ওলাই
নহ এইটো কথা মই আগতেও পাইছো এই বাইদেউ এজনী ঘৰত খুব লাগিছিলে যিমান মোক এবাৰ দিছিলে মানে যিমানটোৱে ফালো সিমানটোোৱে পোক এই সৰু জাতটো
সৰু জাতটো অ আৰু ডাঙৰ জাতটো মানে কি হ বেছি তিতা।
পিছি
ডাঙৰটো বেছি তিতা কিন্তু মানে মই আগতে ইমান নাখাও কি হয় মানে এই এই মোৰ এবাৰ বৰ জ্বৰ হৈছিলে জ্বৰ হৈ গোটেই মুখখন তাই একো খাব মন নাযায় ভাত খাবলৈ মন নোযোৱা হৈ যায় নহয় দিয়ক
এ আই নকব আৰু
অ তাৰ পিছত আৰু সেই তিতা কেৰেলা ভাজি অকণদি তিতা কেৰেলা মানে মই চব তিতা কেৰেলা নিদিওঁ সৰু আলু গুটিও দিওঁ তেতিয়া তিতাটো অকণ কমিবলে
মানে কি দিম খালে ভাল আপোনাৰ তেনেকুৱা লাগি থাকে
তেনেকুৱা লাগে তাৰ পিছত একদম খৰখৰীয়া আৰু ভাজি পেলাই লগালগ কাহী নিদিওঁ মানে কেৰাহীটোৰ পৰা কেৰাহীটোত মিলি পেলাই থৈ দিওঁ মানে আৰু মই ঢাকনা নামাৰাকৈ ভাজোঁ মিলি মেলি অ তেনেকে মিলি থৈতো তেতিয়া মানে তিতাত অকণ কম অ সেইটো তিতাতোক অকমান কম লাগে আৰু ভাতকেইটা খা মানে মোৰ তেতিয়া ভাল হৈছিলে তেতিয় পা মই তিতা কেৰেলাটো খোৱা হলো। অ আৰু এই হেৰি খাওঁ অমিতা বাকলি ভাজি সেইটো তিতা অ অমিতা বাকলিটো।
আহ বাকলিতো তিতা হবই
তিতা আৰু সেইটো বৰ ধুনীয়া লাগে খাই দে চবেই ভাল নাপায় বাৰু
মই আজিহে শুনিছো দেই সেইটো খাই বুলি
অ অমিতা বাকলিটো সৰহকে মই গোটাই থৈ দিওঁ গোটাই থৈ পেলাই আমাৰ চবেই ভাল পায় আলু অকনমান দিওঁ খালি কিন্তু আলু নিদিলে একদম খৰ দুুখুৰীয়া হৈ যায় ন ভাজোতে পিয়াজ পিয়াজ সৰহ কে দি ভাজিব লাগে বহুত ধুনীয়া লাগে সেই বস্তুটো আপুনি যিটো। নাখাই যেতিয়া আপুনি ভাল নাপাব পাৰে কিন্তু হয়তো আপোনাৰ মানুজনে ভাল পাব কিন্তু বহুত ভাল বস্তু
উম উম
সেই ল'ৰা ছোৱালীবোৰৰ পেলু চেলু হয় যে তেতিয়া তেনেক বেলেগ বস্তু নাখালো সেইটো বস্তু আম ঘৰ আক ল'ৰা-ছোৱালীয়ে চবেই খায় বেলেগ তিতা নাখাই সেইটো টো তিতা খায়
আত্ছা
কি খুৱাই দিওঁ আগতেতো চিৰঠা তিতা খুৱও পানী এসোপাত বুলি। নাখায় দৌৰি ফুৰিব লাগে। পিছে পিছে।
কম বিৰক্তি নে আজি মানে কি হ'ল এই খুৰীয়েকে। অকমান হেৰি বনাইছিলে এই মই আকৌ ইমান মাটি দালি খাই ভাল নাপাওঁ।
আহ্
হ'লেও মানে এই গাজ গাজ দি পেলাই মাটি দালি খাৰ বনাইছিলে। তাৰপিছত মই অ। মই আজি। প্ৰথম খাইছো দেই, গাজ দি পেলাই মাটি দালি খাৰ বনাইছিলে তাৰ পিছত মোক ক'লে খাবনে অকমান মই বোলো এ মাটি হেৰি মলো দিয়ে যদি খাওঁ আৰু এনেকে। তাকে বুলি ক'লো। সঁচাকে কৈছোঁ। বহুত ধুনীয়া লাগিলে খাই। মই মাটি দালি ভাল নাপাওঁ। পাওঁ ইমান। ইমান ধুনীয়া আপুনি গাজৰ মানে হেৰিটো নাহে, মানে মুখত নাহে মানে। গাজৰ যোনটো গোন্ধ সেইটো নাহে।
আমাৰ মাহত থাকোতে এই গাজ টেঙা মাছেদি দি বনায়। মই সেই জেগাতে নাথাকো গোন্ধটো পালে।
অ।
আগতে আৰু।
এনেও আপোনালোকত সেইফালে খাৰটো অকণমান বেছিকে খায় মানুহে।
উম।
কিন্তু আমাৰ ফালেও খাই বাৰু কিন ইমান নাখায় কিন্তু তথাপিও
পাওঁ।
আচাৰটো টো ভাল লাগে, কিন্তু মানে আজি এইটো প্ৰথম খালো আপোনাক মানে মই ক'বলৈ ভাষা নাই। ইমান ধুনীয়া হৈছে। মই মানে কি কৰি থৈছিলো লাও আৰু আলু এনেকে সিজাই থৈ দিছিলো। ইমান ধুনীয়া কোমলীয়া লাও এটা আছে। সদায় দালি খাই থাকাত সেইবোলো ইয়াকৈ ভাজিম। ভাজি অকণ থুপথুপীয়াকে বনাম তাকে খাম। তাৰপিছত আৰু যেতিয়াই শেষ খিনি দিলে। মই বোলো নাই এইখিনি ভাজিহে পেলাও গোটাকে। আৰু সেয়াও জলকীয়া-চলকীয়া দি ভাজিলো বৰ ধুনীয়া লাগিলে খাবলে। কিন্তু মাটি দালি খিনি কথা মানে আপোনাক মানে মই কৈ শেষ কৰিব নোৱাৰিম। মানে ইমানেই ধুনীয়া হৈছে। তৃপ্তিৰে খালো বুলি কলেও বেয়া না অ হয় খাৰ দি পেলাই। আৰু মাটি দালিটো মানে মানে বস্তুটো ডাঠ হৈছে গম পাই নে? একদমেই মানে একেবাৰে সেই ডাঠ নহয়, হাত সোমাব নোৱাৰা। কিন্তু ডাঠ হৈছে আৰু ধুনীয়া হৈছে। মানে এটা জোখৰ ডাঠ আৰু। বৰ ধুনীয়া লাগিলে। বৰ ধুনিয়া লাগিলে।
টেঙা হয় ন? টেঙাই খাৰে নেখায় বুলি কয় ন?
টেঙাই খাৰে নাখায়। এতিয়া আপুনি মানে গাজ গাজৰ কথা কৈছে। গাজ। যোনটো কিন্তু থলেহে টেঙা হয়
আহ অ অ অ
টো হেৰি দি হে থৈ থেকেৰা দি পেলাই এতিয়াতোতো তো সেয়া কাটা ডাইৰেক্ট টাচ মানে নতুন গাজ আনি কাটি পেলাই বনাইছে মানে আমাৰ মায়ে আগৰতে মায়ে হেৰি বনাই গাজ গাজ দি পেলাই অকমান খাৰ দি পেলাই এনেই ভাজে সেইটো এটা বেলেগ কথা কিন্তু এতিয়া মাটি দালিৰ লগত খাইছো যোনটো এইটো বৰ ভাল লাগিলে দেই
গাছখিনি কি কৰি ৰৈছে কওকচোন
গছ খিনি মই বনোৱা নাই ন খুৰীয়েকেহে বনাইছো
নহ তাকেতো খাওঁতেতো আপুনি অনুমান
অ খাচ গা মাছ খিনি মানে কাটি লৈছে ধুনীয়াকে এনেকে এনেকে মাছ আমি মিহি মিহিকে মানে একেবাৰে মিহি বুলিয়ে কৰিব পাৰি আপুনি ধৰক কিন্তু গাছটো মুখত লগা নাই মানে গাছটো বুঢ়া গাছ খিনি দিয়া নাই ওপৰৰ খিনি দিছে বুজিছে
বুজিছো মই এইবাৰ নাইা ব লাগিব এইবাৰ মই আছো সৰুৱে পুতি খায়
অ অ আনিব বাৰ আমাৰ ঘৰততো ঢেৰ আছে গাজ কি হয় আমাৰ এই বাহৰ মানে লাষ্টৰখিনি কৰা যায় মানে মুখ মানে মুখলে যোনবিলাক বাহ আহি আহি আছে আমাৰ ৰাস্তাদি পথাৰলৈ যোৱা ৰাস্তাটোতে হয় নহয় সেইখিনি কাটি পেলাই মানে আৰু আগলে আহিব নিদিয়ে বাহহ খিনি
অ
অ তয়ন্ত ব নহয় কিমান বহ আৰু আৰু সঁচা কথা কব গলে উম হেৰি এইটো বুলি কয় ফাগুন চ'ত মহা যিখিনি পচোৱা বা এনেই ধুমুহা বতাহ ধুমুহা আমাৰ ঘৰৰতটো মানে সেই বাহ খিনিয়ে ৰাখি থৈছিল
আহ
কণ পথাৰ ফালৰ পৰা একেবাৰে বহুত জোৰছে আহে ন বতাহটো
উম
এবাৰটোতো এনেকুৱা বতাহ আহিছে আমাৰ ডাঙৰ বাহ নে বহুত ডাঙৰ বাহ আৰু এনেকে এটা একে কমেও পঞ্চা ষষ্ঠী মান বাঁহ বেছি হলেও কম নহয় পৰি গৈছে
উম।
ইমান জূৰত আহে বতাহটো।
আপুনি আচাৰ চচাৰ বনাই ভাল পায় ন?
ভাল পাওঁ, বনাও বনাও মই আমৰ বনালো আৰু।
অঁ।
অ, জেলিও বনাও নহয় জেলি।
আপুনি কিন্তু আচাৰ আ মোনাৰ। কিং কৰিব পাৰে যদি বিচাৰে। নে বেচি পলে সেইখিনি কিন্তু বহুতে কৰে গম পায়নে। সেইটো কাম বহুতে কৰে কিন্তু।
বহুতে কৰে বহুতে কৰে, নহ আৰু কি ভাল হলে' এটা ডিমাণ্ড থাকে ন।
অ, আপুনি নিজৰ নাম দি পেলাই আপুনি পেকেজিংবোৰ বনাই পেলাই আপুনি কৰিব পাৰে নহয়।
তাকে কৈ থাকে তো সকলোৱে, মই মানে এতিয়া তেনেকে আচলতে মই সময় সুবিধা তেনেকে গোতেইখিনি মিলাই লব।
মিলাব পৰা নাই, কিন্তু তেনেকুৱাত সোমাই গলে আপোনাৰ বহুত সময় খাব।
বহুত সময় খায় আৰু মোৰ কামতটো বেলেগ বহুত কাম থাকে।
তাকে মানে কি হয় যে প্ৰথম। আপুনি কেইটামান পেকেট বনাই পেলাই আপুনি দোকান এখনত দি দিলে ধৰক। য'ত সেইবিলাক হয়। তেতিয়া মানে তেওঁলোকে টেষ্ট কৰি পেলাই আপোনাক অৰ্ডাৰটো দিয়ে তেনেকে বহুত মানুহ চলি আছে মই জানো কাৰণে আপোনাক কৈছো।
আহ।
বহুত মানুহে তেনেকুৱা কৰি আছে। আৰু আজিকালি মোবাইল ৰ যোগ এবাৰ যদি কাবাক আপুনি খুৱাব পাৰে আপোনাৰ পৰা অৰ্ডাৰ দি দি খাব।।
উম।
আপুনি যদি এডভাইজটো মোবাইলত দিব পাৰে। বহুত। মানুহে আজিকালি এই অৰ্ডাৰ দি দে কাৰণ আজিকালি মোবাইলতহে অৰ্ডাৰ দিয়ে।
মোবাইলতে দিয়ে ডিজিটেল যুগ হৈ গ'ল ন'।
সেইটোৱে কিন্তু, তাৰ মাজতো কিছুমানে ফাং ফুং কৰে মানে কি হয় এতিয়া মই বহুত দেখো মানুহে কাপোৰ অৰ্ডাৰ দিয়ে। মোবাইলত কিছুমান মান। কিছুমান মানুহে কি কাপোৰ অৰ্ডাৰ দিলে মানে কি হয় কাপোৰযোৰ নাপায়হি পইচা পেমেণ্ট কৰে কাপোৰযোৰ বেলেগ। দিয়ে।
বেলেগ দিয়ে, নাই মই শুনিছো সেইটো কথা।
আমাৰ ওচৰৰ ছোৱালী এজনী বিয়াত কি। কৰিলে গাৰো আ এনেকে। দে দৰা বৰ্ণক গাৰুৱাৰ দিয়ে যে গাৰুৱাত ৰুমাল এনেকে অৰ্ডাৰ দিলে তাৰপিছত তাততো বহুত ধুনীয়াকে দেখুৱাইছে যে এম্ব্ৰইডাৰী কৰো এনেকুৱা এনেকুৱা যেতিয়া আহি পাইছে দেখিছো গোটেই মানে কাটা কুটা সেইটো গাৰুৱাৰ দৰাটো দূৰৰ কথা নিজে পাৰিও নোশুৱে আপুনি
উম
ইমান বেয়া কৰিছে
হয় দিয়ক ন
গতিকে তেনে মানুহে এটা কথা ভাবিব লাগিব মই যেতিয়া এটা ব্যৱসায় কৰিছো যদি বেয়া হয় মই কামটো নোৱাৰো বুলি কও আৰু মোৰ নিজৰ নামতো বেয়া নকৰো অ মই নিজৰ নামতো বেয়া ন কাৰণ আজি যদি মই বেয়া কৰিলো কাইলৈ পঢ়িলে মই আকৌ আকৌ সেই মানুহজনীয়েটো কাষ্টমাৰ ভাঙি দিব ন
আহ
তেনেকুৱা হয়
হয় দিয়ক মানুহবোৰ যে আৰু টকাৰ কাৰণে
অ আজিলকি যি টি কৰিব লগা হৈছে আৰু বাৰু এতিয়া কি কৰি শুৱেনে অকমান
অকমান বাগৰিম চাগে
ঠিক আছে হ'ব দিয়ক।
অ দিয়ক দিয়ক বাৰু